হু'? হেল্ল'?
উম, ক?
অ' শুনিছানে?
উম, ক?
কি কৰি আছ?
মই এনেই ফোন চাই আছো, ফোন চাই আছো মানে তাচ গেম খেলি আছো। মই তোক কথা এটা কোৱা নাই নহয়, দুটা কথা কোৱা নাই মই।
কি কথা?
মোৰ বাঁহ পৰি ডিছপ্লেখন ভাগি থাকিলে।
তাৰপা?
তাৰপা কি আৰু? তেনেকৈয়ে আছে তেনেকৈয়ে চলাই আছো। এতিয়া ডোপ লৈছে মানে মই যদি স্কীনখন টাচ কৰো বগা বগা স্কেটছ মাৰ্ক ওলাই যায়।
অ', অ'।
ৱাআটৰ মোৰ চণ্ডেল যোৰ আহিলে।
আহিলে নি? অ'। তাপা সেই এইটো কি বুলি কৈ জোখত আহি নেকি?
জোখুৱে জোখুৱে চেনেলটো ভাল মতললে ফটো দিম ৰ মানে তই ইয়া ঘৰতো পিন্ধিব পাৰি গাঁৱলে পিন্ধিব পাৰি এই ডেগবেল যে চেনেল বিলাকৰ নিচিনা।
অ অ অ কোৱালিটি ভাল আহিছে?
উম ভালেই আহিছে ভালেই আহিছে।
বাকি কচোন?
তাকে আছো আৰু এই গৰমখনত কিনো কৰিবি।
তাকে কি গৰম আমাৰ কালিও কাম হোৱা নাই আজি গ কাম হোৱা নাই গৰমৰহত।
উম উম।
ঘৰৰ পৰা আম দুটা লৈ আহিছো। আম খাম গে এতিয়া।
অ সেই আমি আজি সন্ধিয়া সময়ত এফালে ওলাই যোৱা কথা আছে আমাৰ এই কেজি মাহিহত যাব, এই ইয়াতে হেৰি আমাৰ ইয়াতে হেৰি বহিছে এই যে চি ৱৰ্ডখন যে বহিছে।
সেই জলপৰি ওলোৱা খন।
উম উম।
সেই মাজতে আৰু লখিমপুৰত বহিছিলে নহয় এখন।
লখিমপুৰ হেৰিয়ত বহিছিলে বোলে চুকুলি ভুঁঞা ফালে বহিছিলে নেকি।
এই হস্পিতেলৰ ফালে যে ওলাই বাই পাইছেদি ৰাস্তাটো সেইটোত বহিছিলে হ'বলা মই ইনষ্টাতো পাইছিলো সেইদিনাখন
অহ অ।
অ শুন আকৌ মোৰ আগতে ইনষ্ট্ৰা গ্ৰাম পোৱনা বহুত পোৱা ফোনটো থাকতে। দেই, সেই একাউন্ত টো পা কালি মোলৈ ন যে হেই কৰ'বাত গীত বুলি আছে কিন্তু, এনেই বাছ আগত খুব বাছৰ গেম এটা খেলছিলো। তাৰ ভিডিঅ' দি থাকোঁ। সেই একাউণ্টটো কবাট লগিন, একো নাই বাৰু সেইটো বনালে একাউণ্ট সেইটো নচলে একো। হ'লেও ভয় লাগে নহয় একাউণ্ট চেণ্টাৰ পা বাকী খিনি একাউণ্ট পাই যায় বুলি।
সেইটো হয় ৰ তাকে
উম, ক ভাত চাত খালি?
কেতিয়াবা, নাই নাই তাই এতিয়া চৰবত খাওঁগে নেকি বনাই মেলি।
আচ্ছা।
তাকে
মৌ এই আমহে খামগে নিকি।
অ অ তাকে বাৰু হেৰি নহয় উম ঘৰলে গৈ ঘৰলে কালি গলি
গ'লো গৈ আহি আকৌ ইমান গৰম।
কাম কি নহ'ব নে কি নাজি।
জানো ই এন দিনত অহাই নাই। তাৰ পৰা কি বুলি কয় মেজিষ্ট্ৰেট অহাই নাই দুইখন জিলা মানুহ গোট খাব লাগিব দুইোখন জিলা গাও বুঢ়া লাগিব
উম উম উম উম
কি দিবা
তাকে
হ'লে গম প হ'ল কি কথা আছে আমাক কাপোৰ মই কৈ থাকিম
অ অ একে এতিয়া বাহিৰতে বহুত ধুনীয়া বহুত ধুনীয়া হাৱা মাৰি আছে অ
উম
তাৰপৰা বাকী হেৰিও আৰু ইণ্টাৰ্ণশ্বিপ কি কৰিবি এতিয়া তইতো মোক আহি পাৱা পোৱাৰ কথা আছিলে
তাকে মই ভাবিয়ে পোৱা নাই ইটাৰ্ণশ্বিপটো কি কৰোঁ
অ অ তাকে
ইণ্টাৰ্ণশ্বিপৰ ওপৰতহে কথা আও
উম
কালি পেহীয়ে ফোন কৰিছিলে নহয়
হাৱ আহিছে উম
কালি পেহীয়ে ফোন কৰিছিলে নহয়
কি বুলি কলে কে
এই ব্লেক লিষ্ট কৰি থৈ দিছে মোক ফোনে উঠোৱা নাই। অ মোৰ প্ৰব্লেম এটা হৈছে বে এই এইটো কি বুলি কয় মই এতিয়া মোৰ হোৱাটছআপ দুটা নহয় জানো
উম
মই যদি কাৰোবাৰ নাম্বাৰ মানে হোৱাটচএপত চিধা ছেভ কৰি দিওঁ হোৱাটচএপৰ পৰা ছেভ কৰিব পাৰি
উম
তেনেকে যদি ছেভ কৰি দিও কি হয় গম পাও কি হয় সেই নম্বাৰটো মই তেতিয়া ডাইল কৰিব অ এনেকে চেভ নহয় মই দাইল কলত যদি মাৰো হয় মোলোই সেই মানুহ কোনো যদি মোলৈ ফোন কৰে নহয়
এ হেৰি কৰিবি অ অ এই কাম এটা কৰিবি হেৰি যে হোৱাটছএপত ছেভ হোৱাটছপত যে ছেভ কৰোতেনে তলতো ইমেইল আই ডি ছেভ কৰিব পাৰে মানে নিজে চাৰ্চ কৰিব লাগে ইমেইল আই ডি ছেভ কৰিব পাৰে বা নোৱাৰ তাত টিপিব লাগে মানে অপশচন এটা হে চাবি
অ আগতে মোৰ প্ৰব্লেম দি তেতিয়াহে প্ৰব্লেম দিছে।
অ অ সেইটো হ ব এই আজালি এতি নতুন নতুন কিবি ওলাইছে নহয়
উম আজি ঘৰত কলো ফোন এটা লওঁ নেকি মই ফোনটো এনেকে এনেকুৱা প্ৰব্লেম পাইছো একো কোৱা নাই
অ অ অ তাকে তাৰ পৰা বাকী খবৰ কোৱাচোন
খবৰ ভালে মোৰ এই হেৰি এইটো কংকন দা যে মেছেজ এটা দিছিলে
উম
তাই চিনিলে।
অঁ পাইছিলোঁ অঁ।
সেইটোহে কেনেকে কমপ্লিট কৰিম ভাবিয়ে পোৱা নাই মই ইয়াত কাম কৰিলে টাইমেই নাপাওঁ যে।
উম উম।
হৈ যাব বাৰু কাইলৈলো কমপ্লিট খ ৰাতি এঘন্টা এটা ভালকে কৰিলেও হৈ যাব।
উম সেইটো হয় বাৰু।
তোৰ কিমান হৈছে সেইটো?
মোৰ হোৱাই নাই মই কৰাই নাই কৰিমহে।
মোৰ আও কেইটামান কৰিলে পাঁচটা হব।
উম।
মই এটা বনাই লৈছো মানে এতিয়া। এক বৰষত পাঁচটা কৰিম তাৰ পৰা আকৌ অকমান দেৰি পাঁচটা কৰিম এঘণ্টা এটা দি। দচটা হ'ব নাই তাৰপা আকৌ ৰাতি ভাত চাতাত খাই মেলি টা এবাৰ কৰিম দহটা পাঁচটা। আকৌ কাইলে তেনেকে কৰি কাইলে ৰাতি বাৰটা বজাৰ আগতহে কমপ্লিট হ'ব লাগে।
অ।
অঁ' কাইলৈ ৰাতি বাৰটা বজাৰ আগতে কমপ্লিট কৰিম।
উ উম পাৰিবি তেনেকে কমপ্লিট কৰিবলৈ হেৰিতাহে কিবা।
হেৰি এইটো কি বুলি কয় পাঁচ পোন্ধৰ পয়সত্তৰ পাঁচ পোন্ধৰ পয়সত্তৰ।
ওম উম উম।
উম উম।
মানে চাৰে চাৰিশ কৰিব লাগিব।
অঁ' গম পাইছোঁ অঁ'
মই তাকে এতিয়া তাতে।
তাকে বাকী চাই ল কেনেকে কি কৰিব পাৰ মিলাই মেলি। মিলাই মেলি চাই লৈ চাওঁ চব কাম একেলগতে কৰিব একো নোৱাৰোঁ নহয়।
আজি কাম আবেলিলৈকে নহব চাগে আজি যদি কামজি আবেলিলৈকে নহব মই বিশটা কমপ্লিট কৰি দিম তেতিয়া।
উম উম।
আকৌ কাইলৈ কাম যে নহব তাৰ মানে নাই ন কাৰণ ইয়াৰ খাই বহি এনে থকাহে হৈছে।
উম উম।
সেইটোৱে কৰিম আৰু সেই বাকি কচোন ঘৰলৈ কেতিয়া অহা হ'ব?
মই হেৰি দহ তাৰিখৰ পিছতে যামগে চাগে।
উম উম।
মই সেই ইয়াৰ কাম হ'লো নহলো
অঁ' মোৰ সেই ঘৰত এতিয়া পাপাহঁতৰ গা ভাল নহয় যে মাত মাটি ৰোবগে কৈছে।
তাকে।
উম।
এই এতিয়া ক কাহে ফোন এটা কৰিব লাগিব শিকিবা চাই মেলি ন পাই সি যদি চাই মেলি দিওঁ তেতিয়া ইয়াক কাম খতম নহ'লেকে থাকিব পাৰিম নহ'লে আকৌ ইফালে ইণ্টাৰ্ণশ্বিপটো মই নিজে কৰিবলৈ হ'ল
উম উম সেইটোৱে। উম।
সিহঁতৰ কমপ্লিত
হা?
হেল্ল' তহঁতৰ কমপ্লিট হ'লনে?
অ', ক' নাই আহা, নাই অহা হ'বহে, ল'ৰা দুদিন মানৰ পিছত নাই হোৱা, হ'বহে আৰু দুদিনমানৰ পিছত।
শুনিছো, কি, কিহৰ ওপৰত, কিহৰ ওপৰত কৰিছ?
মাছৰুম।
তে, কি নহয় মানে, কৰিব লগা হৈছে কি?
আমাক কেনেকে বনাই মানে এইবোৰ শিকাইছে।
লিখি গৈছে নে, ফটো চটো ল'ব লগা হৈছে নাই?
উম, ফটো, ফটো, ফটো, আজি আমাৰ শি, কৰিবলৈও শিকালে।
অ'।
উম।
উম, কি, লিখিবও লাগিব ন' কেনেকে কি কৰিলো।
অ', সেইটো ৰিপৰ্ট বনাব লাগিব।
আছে কিবা কিবি
প্ৰেজেন্টেচন ল'ব নাই জানো, আমাৰ প্ৰেজেন্টেচন ল'ব।
আমাৰ নলয়, আমাৰ চাবমিট কৰিলেই হ'ল।
অ', অ'। তাকে।
এ, একদম মষ্ট পুখুৰী এটা পৰি থাকিবলেহে ম
ভচাই ইমান গৰম পৰিছে। আমি ৰাস্তাত খোজকাঢ়ি যাব পৰা নাই বা হেৰি হয়।
মই কালি ফেনখন একদম গাতে লগাই লৈছোঁ আৰু বেকাকৈ।
উম, উম।
শুই আছো।
তাকে।
অ', তই মোক বস্তু এটা চাই দিবিচোন, মোৰ ফ্লিপকাৰ্ট টো লৈ বা তোৰ তাতে চাই দিবিচোন।
কি বস্তু?
এই, দীঘল গামোচা টাইপত, টাৱেল বিলাক যে।
উম, উম।
তেনেকুৱা এখন চাই দিবিচোন মোলে।
এ, হেৰি ল'বি আকৌ বজাৰতে, বজাৰতে ভাল পায় এইবোৰ অনলাইনতকে।
বজাৰত এশ টকা লয় বাৰু।
উম, এতিয়া অনলাইনৰ আকৌ বেছিকেহে পাবি।
হেৰি কৰিম এই, শনিবাৰে ইয়াত বজাৰ বহে নহয়।
উম, ভোগ লাগিছে। তাকে। হ'ব দে তেতিয়া।
দে হ'ব দেচোন, মোৰ ফোন এটা আহি আছ ৰ'।
উম, হ'ব।
মই ফোন কৰিম ।